কোৱা অ ঘৰতে আছোঁ তুমি ক'ত আছা?
অ অ মই অফিচত আহিছিলোঁ।
অ হয় নেকি অ আজি ইমান মানে তোমাৰ গৰম। দিয়া নাই ন।
অ আজি দিয়া নাই কালি বহুত দিছিলে কালি মানে কম চে কম ফ ফৰ্টি আপ আছিলে।
উম চাগে বহুত গৰম দিছিলে আৰু তোমাৰ ৰাতিটো ইমান বৰষুণটোৰ নিচিনা হৈ গৈছিলে ন।
অ অ এই চাৰেএঘাৰটা মান মই ঘৰ পালোঁ। তাৰপিছত মই দেখা পালোঁ অ বাপা বৰষুণমাৰিব। অ দিয়া চান্সটো আছিলে দিয়া নাই বাৰ
উম উম আৰু তোমাৰ এই ঢেৰেকণি দি আছিল মানে। বৰষুণ দিয়াৰ কাৰণে কিন্তু দিয়াই নাই বৰষুণ।
সাৱাটো ভাল দি আছিল।
অ আৰু তোমাৰ গৰম দিনত বহুত লাইন যাই থাকে ন।
অ লাইনো ঘুচ যায়। এই ম মোৰ অফিচতে যাই থাকে বহুত মোৰ অফিচতে বহুত যাই থাক
অ হয় নেকি সেইফালেও যায় নেকি সেইফালেতো তোমাৰ এ চিঠি নপৰে নেকি?
চিটিয়ে পৰে মাত অ লাইনতটো মানে বহুত যায় মানে।
অ হয় নেকি আমাৰতো এই পাহাৰৰ ফালেতো বেছিয়ে লাইন যাই থাকে।
অ আজি মানে অকমান কম দিছে গৰমটো।
আজি গৰম ইমান দিয়া নাই।
কালি ভাবিছিলোঁ বৰষুণ দিব দিয়া নাই।
উম হয় তাকে আজি এনে ক'তবাৰ ফুৰিব যাবানে?
আজি ভাবি আছোঁ কৰ'বাত যাওঁ যদি। সন্ধিয়াত ওলাই যাম অকমান কাপ অ এনে কাপ তোৰ চাবলৈ যাওঁ অ ফেঞ্চি বজাৰ ভাবি আছোঁ অ। ফেঞ্চি বজাৰ ভাবি আছোঁ যাব কাৰণে কাপোৰ- অ এই অকমান। মই হাফ পেণ্ট লৈ লও স্পৰ্টি কেইটা লৈ লও অলপ মান
অ সেনেকুৱা ল'ব পাৰে ভাল হয় ময়ো লম বুলি ভাবি আছোঁ। তোমাৰ এতিয়াতো যোৱা হোৱাই নাই যাম বুলি ভাব মইতো এই কাপোৰ ল'ব তোমাৰ গণেশগুৰিতে যাওঁ।
অ গণেশগুৰিতে যোৱা।
উম উম।
গণেশগুৰিত ময়ো যাওঁ বাট ম ফেঞ্চি বজাৰ নহ'লে মই নাৰেংগীতে যাওঁ।
অ হয় নেকি? নাৰেংগীত ভাল পায় নেকি কাপোৰ?
নাৰেংগীটো ভাল পায় মানে বিশাল এটা আছে তাতে ভাল পায়।
হয় নেকি নাৰেংগীৰ বিশালৰ পৰা লোৱা।
অ তাতে ভাল লাগে মানে আমাৰ কভাৰ কিটা ষ্টকছেকেড ফ্ল'ৰ আছে না।
অ অ
সেই খিনি জল্দি পাই যায় আৰু। বেছি বিচাৰিবলৈ নালাগে অ। মই ভাবিছিলোঁ কালিয় যাওঁ বাট আহ কালি বহুত গৰম হ'ল। এ কালি মই ভাবিছিলোঁ কালিয়ে যাওঁ বাট কালি বহুত গৰম হ'ল।
অহ আছা। অ সেই ময়ে ভাবিছিলোঁ কালি যাম বুলি। গৰমৰ আমি যোৱা নাই।
কি বনাই আছা এতিয়া?
এতিয়া মই চাটনি বনাই আছিলো বিলাহীৰ চাটনি
অ বিলাহী চাটনি অ ভাল লাগে বিলাহী চাটনিটো গৰমৰ দিনা খাব আহ অ মই খাওঁ খাওঁ এই বিলাহীটো এই এ বিলাহীটো গেছৰ ওপৰত পকাই দিয়ে পুৰা তাৰপিছত এ
পুৰি লব লাগে আগতে ভাল লাগে।
বহুত ভাল লাগে অ আ পান তুমি পান্তা ভাত খোৱা ন
অ অ পাইতা ভাতটো অ অ খাওঁ ভাল লাগে এইটো।
ন ন এই পিয়াজ আৰু এই জলকীয়া আৰু
আজি খোৱা নাই আজি মানে। হা হা কি কলা?
তুমি তুমি পানতা ভাতত কি কি দিয়া।
মই তুমি আচাৰ দিওঁ আমৰ আচাৰ দিওঁ আৰু এই আলু পিটিকা দিওঁ।
অহ
সেইবোৰে দিওঁ ভাল লাগে সেইবোৰ দি কিনা খালে তুমি কি কি দিয়া।
মই এই তোমাৰ পিয়াঁজ দিওঁ জলকীয়া দিওঁ। তাৰ পিছত অ পানী দি পিনি অকমান আচাৰৰ তেলটো দি দিও আৰু আচাৰটো লৈ লও অ এইটো ভাল লাগে।
উম উম সেনেকুৱা ভাল লাগে অ সেনেকুৱা খালে ভাল লাগে
ভাল লাগে অ
উ আৰু এই তুমি এইটো খাইছা নেকি বাহিৰৰ মানে এই যে কেৰেলাৰ ডিচ খাইছানে এই ইডলি দচা সেইবোৰ
অ অ খাইছো খাইছো মই চিক্স মানত খাইছিলো এবাৰ দচা খাইছিলো
অ কেনেকুৱা লাগে সেইবোৰ
মানে তোমাৰ মোক দিছিলে মোৰ মই পাপা লগতে খাইছিলো বৰ্তমান মনত নাই ভালকে এ নাৰিকল নাৰিকলো চাটনি পায় না
উম উম নাৰিকলৰ চাটনি দিয়ে আৰু সেইটো তোমাৰ এই চবজিত দিয়ে ন টেঙা থাকে
টেঙা থাকে আৰু নাৰিকল চাটনিটোও অকমান টেঙা টেঙা লাগে
উম উম সেইকাৰণে মই ভাল পোৱা নাই ইমান
সেইকাৰণে মই একবাৰেই খাইছিলো পাপা লগতে খাইছিলো
অ ময়ো ইমান মানে এইবাৰ ময়ো এবাৰ খাইছিলো মই মানে এনেই চালো আৰু তেজ কৰি কিনে এই ভাল লগা নাই
অহ অহ
ভাল নালাগে এনে তুমি বাহিৰৰ আৰু কিবা ডিচ খাইছানে
বাহিৰৰ দেশ মই অ মই গৈছো মই বাহিৰৰ দেশতো গৈছো মানে এতিয়া মই অ অ কলকাতা গৈছো কলকাতা তোমাৰ চবচে অ তাতে মোৰ মানে মোৰ মাহী থাকে
অহ
চবচে ফেমাচ আছে তোমাৰ এই কচৰি আৰু এ তোমাৰ ৰচমলাই ৰচমলাই মানে ইচ বগা ৰচমলাইটো থাকে না মিস্তি অ এই মিস্তিটো খাইছে কিন্তু বহুত ডাঙৰ ডাঙৰ মিস্ত্ৰী বনাই বাপ্পাও
অ হয় নেকি অ এই যে তোমাৰ এই ঘৰ বনাইছিলে নে ঘৰতে বনোৱা হয়
অ, অ মানে তাৰে তাৰে মানুহ কেইটা ঘৰতে বনাই মানে। মিচ টো মানে বেঙলী মানুহ না চবে ঘৰতে বনাই মানে। অ, মোৰ মাহীয়েও গম পায় অ।
অ, মইও তোমাৰ এই মানে এবাৰ এই মোৰ এই পাঞ্জাৱত গৈছিলো। তেতিয়া এই লচ্ছিটো খাইছিলোঁ। পাঞ্জাৱৰ লচ্ছিটো বৰ ফেমাচ ন?
অ, অ বহুত ফেমাচ মানে তাতে তাৰ মানে পাঞ্জাবী লচ্ছি আৰু তাৰ তোমাৰ এই গভীৰ
উম, উম গভীৰ পৰঠা বৰ ভাল লাগে তোমাৰ আৰু এই পালেক পৰঠা।
অ, অ।
উম, পৰঠা খোৱা নে?
পৰাঠা খাওঁ পৰাঠা। বহুত বহুত বহুত ভাল লাগে। অ, মানে মোৰ মায়ে বনাইছিলে এবাৰাৰে এ বন্ধাকবিৰ পৰঠা বনাইছিলে। তাৰপিছত এদিন আলু পৰঠা বনাইছিলে।
অ, আলুৰ।
খালে মোক ৰাতিপুৱা খালে ভাল লাগে।
উম, উম, হয়, হয় এই পালেং পৰঠা খুৱাইছে খাইছে নে পালেং পৰঠা?
পালে পালক হোৱা নাই বৰ্তমানতো খোৱা নাই মই। চব্জিতটো খাইছো চব্জিতটো ভাল লাগে।
অ, অ চব্জিটো ভাল লাগে। আৰু তোমাৰ এই পিয়াজি পৰঠাও ভাল লাগে।
পিয়াজী পৰাঠা তো অ।
মই মানে সেনে উম, উম হম তোমাৰ এই পিয়াজি পৰঠা ভাল লাগে। আলু পৰঠা ভাল লাগে। আৰু মই তোমাৰ এবাৰ ৰঙালাওৰ পৰঠা বনাইছিলো সেইটো ভাল লাগে।
ৰঙালাও অ। ৰঙালাও পৰাঠা খোৱা নাই ৰঙালাও চবজি খাইছো। বহুত,
অ, তুমি ৰঙালাওৰ পৰঠা মানে ৰঙালাওক অলপ বইল কৰি ল'বা যেনেকৈ আলু আমি বইল কৰোঁ ন। সেনেকুৱাই ৰঙালাও বইল কৰি কিনা ত তাৰ পিছত এই আটাত মুচি দিবা। তাৰপিছত সেইটো কৰি কিনে বনাই কিনে তুমি ভালকে এইটো কৰিব পাৰা তেল চেল দি কিনে যেনেকুৱৈ আলু পৰঠা বনোৱা, সেনেকুৱাই বৰত টেষ্টি লাগে এবাৰ খাই চাবা।
অ, হয় নেকি? এইবাৰ চাম মই
এবাৰ সেনেকুৱা বনাই চাবচোন বৰ ভাল লাগে কিন্তু। সেনেক পৰঠা উম, ঘৰত এনে কিবা কিবি ডিচ বনোৱা নে?
অঁ, বনাওঁ বনাওঁ, অঁ, মই আ মই ক'ব গ'লি মই মেগী বনাও। আৰু কিতাকিটা কেতিয়াবা মই চিকেন ফ্ৰাই কৰি দিওঁ। মোক বনোৱাটো ভাল লাগে। অ, অ মোক কিবা না কিবা বনাই বনাই থাকো তো।
অ, কিবা কিবি বনাই কিনে খাওঁ খোৱাতো ভাল লাগে ন? কেতিয়াবা আৰু এই গধূলিৰ টাইমত
অ, মই এ আমাৰ এই আটাটো অকণমান ভিজাই পিনি থোৱাৰ পিছত আমি পৰ ঠ বনাই দিওঁ এই পিয়াজেদি।
অ, অ ভাল লাগে সেনেকুৱা আৰু এই পানী ৰুটি খাইছনে পানীৰ ৰুটি।
পানী ৰুটি, পানী ৰুটি খোৱা নাই। পানী ৰুটি কেনেকে হয়?
অ, তোমাৰ এই আটাত যে বেছিকে পানী দিব লাগে। পানী দি কিনা যে অলপ পানীয়া পানীয়া হৈ যায় ন, উম, উম।
তোমাৰ এই, যেনকে বনাই অ মই খাইছোঁ খাইছোঁ এইটো মোক এইটোৱে বনাও মই।
অ'! বনোৱা নেকি অ'! এইটো তোমাৰ অলপতে এই পিয়াঁজ চিয়াজো দিব পাৰা। পিঁয়াজ সেই, তোমাৰ গোটেই মিক্স কৰি কিনে দি কিনে তেলত ফ্ৰাই কৰি বৰ টেষ্টি লাগে।
দেখিলে ক'ব বুলি দচাই লাগে
উম, উম, দচাই লাগে। কিন্তু, দচাৰ নিচিনা আৰু মানে, সোৱাদটো সেনেকুৱা নহয় আৰু।
সোৱাদটো এনেকুৱা নহয় আৰু শকত থাকে। দচাটো পাতল থাকে।
দচাটো পাতল থাকে আৰু দচাটো অলপ এই মানে, কেনেকুৱা পাপৰৰ নিচিনা থাকে।
অ'! পাপৰো যেনেকুৱা থাকে।
দ'চাটো ইমান ভাল নালাগে মোক।
উম, টেঙা, টেঙা, দিয়ে ন'। সেইবোৰৰ টেঙা মানে, ইমান ভাল চবতে টেঙা থাকে।
এশ বিশ লৈছিলে।
অ'! বহুত দাম আছে তোমাৰ। তোমাৰ এটা বাটাৰ দোচা খাইছিলোঁ মই। তোমাৰ এইটো আশী টকা লৈছে।
বাটাৰ দোচা বা
উম, উম, বাটাৰ দোচা মানে, বাটাৰ চাটৰ লগাই কিনে দিছে। তোমাৰ আশী টকা লৈছে সেইটো।
অ'! মোক এই মোক বাটাৰ চিকেনটো ভাল লাগে। এই গণেশগুৰি তুমি যাবা। এ ব্ৰিজৰ একদম পইণ্টত যাই পিনি তুমি, এটা এটা চাইডত চাবা। তোমাৰ এটা ধাবা দেখা পাব। এই ধাবাতে বনাই অ'! ছেভেন্টি ৰোপিচ। উম, চেভেন্টি ৰোপিচত তোমাক এটা, ডাঙৰ পৰঠা দিব। বাটাৰ চিকেন দিব, বাছ এয়া, মই দূৰ্গা পূজাত খাইছিলোঁ।
অ'! হয় নেকি? উম, ভাল লাগে অ'! সেনেকুৱা খালে ভাল লাগে। কিন্তু,
বহুত ভিৰ আছিল তাতে। মানে, ছেভেণ্টি ৰোপিচ লৈছিলে। অ'!
হয় নেকি? উম, ভাল লাগে কিন্তু, সেইবোৰ খায় কিনে ন'। বাহিৰৰ তোমাৰ এই, গণেশগুৰিৰ ফালেও ধৰা বহুত কিবা কিবি আৰু এই মেকডনাল্ডছত পায়।
তোমাৰ, অ'! এইবিলাকৰ জাগাত যাই পিনে ভাল লাগে। যিমান গৰম কি গৰম থাকিলেও ভাল লাগে।
সেইবোৰত গৰম থাকিলে মানে, খাব পাৰি। ঠাণ্ডাৰ দিনতটো আৰু বহুত চেল হয়।
অ'! ঠাণ্ডা দিনতো ক'ব নোৱাৰি। মানে, ঠাণ্ডা দিনত যেতিয়া মন তেতিয়া ওলাই যোৱা আৰু।
উম, উম, উম, হয় ঠিকেই ক'লা। উম, ঠিক আছে দিয়া, ভাল লাগিল কথা পাতি। উম!